হেল্ল', অ', নেটৱৰ্কটো ইমান প্ৰব্লেম দি আছে আমাৰ ইয়াত।
শুনা নাই দি ে্টিং হৈ গল এতিয়া শুনিছো
অ কিয় হৈছে জানো সেইকেইদিন ডাঙৰ বৰষুণ পৰিছিলে সেইটো কাৰণে নেকি বৰষুণত পাছৰ পৰাই তেনেকুৱা হৈছে
এ অ কৰ'বাত চাগে কিবা হেৰি হৈছে নেকি ত প্ৰব্লেম দিছে চাগে, ভাত খালো। খোৱা বোৱা হ'লনে
অ', মই এ নাই আমাৰ খোৱা নাই, মানে বনাই আছে। এ বনাই আছে এই চাহ একাপাৰ ালৈ মাত্ৰ আকৌ
অ', মই সেই, অ', অ', আমাৰ সেই ৰাতি কা ভাতেই খালোঁ তাৰপা এতিয়া খোৱা নাই অকমান দেৰি বোৱা চাউল খাম বুলি ভাবিছোঁ আজি।
অ অ গাখীৰ লৈ তই গাখীৰ গৰমটো পৰিছে ভাল হ'ব
সেইটোৱে
সিজা-সিজাই পেলাই খোৱা ন?
অ', সিজাইও খাও তাৰ পিছত আকৌ এনেকে পোলাও নিচি
া মই সেইটোোৱে কব ওলাইছো মই যে সিজালে বেয়া অ', এই যে ভাজে যে ঘিউত যে, পোলাও নিচিনাকৈ, মই তেনেকেহে ভাল পাওঁ, তাকো গাখীৰ দি নহয়, তেনেকে ভ ভাজি পেলাই চাহৰ লগত চাকা চাহৰ লগত মই ইমান ভাল পাওঁ খাই মই সিজালে নাখাও নহয় জানা বৰাচাউল। মই আগৰ পৰাই নাখাও বেয়া পাওঁ সিজালে। গাখ চাকি দি, দৈ দিতো একেবাৰে নাখাওঁ বাৰু।
চবৰে জুতি বিলাক
সেইটোৱে যদি সবেই বেলেগ বেলেগ
চবৰে বেলেগ বেলেগ তোমালোকৰ বাবুৰ বেমাৰ হৈ আছিল যে কিবা ভাল হৈছে
তাৰ ভাল হৈছে অকমান, এই মাজে মাজে অকমান দুৰ্বল হৈ গৈছে মানে সি। সেইটো কাৰণে মাজে মাজে গাটো অকন বেয়া কৰি থাকে।
অঁ অঁ অঁ মানে, সি খোৱাত তাত ইমান ঠিক নহয়
দিগদাৰ চব খোৱা হলে ভাল লৰা ছোৱালী
এতিয়া ঘিউ খাই। ঘৰত বনোৱাটো গোন্ধটো কমকে ওলাই যে সেইটো খাই মই ডায়েৰীৰ পা আনিছিলো সেইটো নাখায় বাটাৰটো নাখায় এই তেনে
ন। ল'ৰা-ছোৱালীক অভ্যাস কৰাব লাগে। সিহঁতিও অলপ-অলপকে
কৰি হ'লেও দিওঁ চুজি বনালেও অকমান হ'লেও দিওঁ আটা মাৰিলে তাতে অক অকমান হ'লেও দি মানে কিবা কিবি কৰি গলেও দিওঁৱে মানে উম আনকি বাটাৰ-চাটাৰ আনিলেও মই সেই তেনেকেই দিওঁ।
অ, লাগে। বাটাৰটোতো গৰম ভাতৰ লগত সানি খালে ভালেই লাগে ন? ল'ৰা ছোৱালী ভাল পাওঁ গৰম ভাতটোত গৰমে গৰমে প্ৰেছাৰ ভাতটোত যে মই ঘ মই মই ৰুটিৰ লগত মোৰ ল'ৰাটো ক'ত কথা তাত মই বাটাৰ দি খুব ভাল পাওঁ চাহৰ লগত খাব লাগে
অ এ, অকণমান গৰমে-গৰমে বাটাৰ অকণমান দি দিব লাগে ওপৰতে। এ, মোৰ জুতি একে। মই মানুহৰ আগত নকওঁ, বোলো মানুহে
এ, মইয়ো নকওঁ। মইয়ো নকওঁ। তাৰমানে, এদিন, মানে, মই এই আমাৰ বাইদেউ ঘৰত আৰু বাইদেউ ঘৰত যাওঁতে, মানে, বাইদেউৰ দেৱৰেক এজনে। তাৰপিছতে এনেকে বাইদেউ, মানে, ভাজিলে। তাৰপিছত বাইদেউ, মানে, সেইদিনাখন মিঠাতেলত ভাজিছে। এ, মানে ঘিও দিয়া নাই ত এই ঘিঁউতহে ভাজিব লাগে ঘিঁউত ভাজিবেলে অকণ ওপৰত বাটাৰ দিব লাগিব। তেনেকে ভাল লাগে বুলি ক'লো। বাইদেউ দেউৰেকে মোক একেবাৰে মই সেইদিনা সেইকাৰণে নকওঁ কাকো। মোৰখনে কি ক'লে জানা? অ', আই ঘিউত ভাজি আকৌ বাটাৰ দুইটা দেখোন কম দামী বস্তুৱে। এনেকেটো কৈ দিলে। মানুহে যে বেছি কৰা বুলি ক'ব মই সেই সেইকাৰণে আজিলৈকে মই মানুহক নকওঁৱেই নকওঁ অ', কিবা ভাল লাগে ন খাই। ইমান ধুনীয়াকৈ মই যে হেৰি মই বনাও নহয়। কিবা কিবি বনাও মানে দেই। এনে বহুত ছোৱালী মানুহেতো বনোৱাটো নকৰে ন' মই বনাও ভাল পাও বনাই মই বেলেগ কাম কৰি বেয়া পাওঁ মই বনাও অ', মই কিয় নাজানো মই খুব ভাল পাওঁ তাৰপিছতে মই মানে মই কিন্তু একো নুচো বনাওঁ মই নিজৰ আইডিয়াতে বনাও চব বস্তু।
অ', অ'।
কিছুমান ইউটিউবত চাই বা বা চাই লয় ন' আজিকালি তাৰ পিছতে মই মানে তেনেকে হেৰি কৰো ন'। বনাও যে। তাৰ পিছত মই আকৌ তাকে মানে কিচমিচ
অ', কিচমিচ কাজু বাদাম আকৌ যে ই নাইক
কাজু চাজু নাথাকিলে আলমণ্ড দিওঁ তেজপাত অ অ', নাৰিকলটো সেইটো ভাল লাগে তেজপাত তেজপাত দি মানে মই ইমান ভাল পাওঁ সেইটো খাই কিন্তু মোক মানে এইটো বেয়া জু তিয়া গাখীৰ চাহ খ একদম গাখীৰ চাহটোত অলপ মিঠা দি পেলাই আৰু তেতিয়া মই খাই খুব ভাল পাওঁ মানে কিন্তু গাখীৰ অলপ লগত বেয়া পাওঁ মই খাই।
অ', মোল কিন্তু মই গাখীৰ চাহ বুলিয়ে নহয় মই লালচাহৰ লগতো তেনেকৈ ভাল পাওঁ কিন্তু মানে এই হেৰি সেইটো মই মানে ভাল পাওঁ মই শুদায় হ'লেও খাব।
অ অ সুদায়ও খাব পাৰি সেইটো জানা সুদায়ে খাব পাৰি ওপৰত গৰমে গৰমে গৰমে কোনে ভাত আকৌ ল'ব লাগে আৰু কোতও যাব পায় হ
তনেকে
আৰু এটা বস্তু এই যে পানী পিঠা যে পানী পিঠাটো গৰমে গৰমে খুব পাতল যে তেল দি যে বনাই যায় সেইটো সেইটো পানীৰ পিঠাত গৰমে গৰমে তুমি বাটাৰ অকণ সানি অকমান চেনি চটিয়াই মই ইমান ভাল পাওঁ খাই
অকণমান ৰঙচুৱা চ হ' লাগো
অহ অহ হুহ হু সেইকাৰণে বেমাৰ বেছি জুতি খাওঁতে খাওঁতে আমাৰ ম গেছখনখুব বেছি নহয় এ নেৰো মোৰ যদি কোনোবা দিনাখন পানী পিঠা খাব মন গ'ল মাক ক পানী পিঠ খাব মন গৈছে মায়ে নবনালে মই নি হলে বনাই লওঁ তাৰ পিছত আমাৰ চবৰে কালি খাই থাকো আৰু ইমান গেছ তথাপিতো সেইবোৰ বস্তু খাব নে মই মানে খাইহে এৰিম মানে কেপচুল এটা খাই এৰিম লাগে উম উম সেই য়াই
তাকে অঁ
ভাত ৰাতিপুৱা কিহে খালা
ভাত সেই ৰাতিপুৱা মগুৰ দালি বনালো তাতে অমিতা দি দিলো
আহ
অমিতা দি দিলোঁ তাৰপিছত উম তাৰ পৰা সেই আলু পুৰিলো সি তেনেকেইে খালোঁ
ভাল লাগে ন
উম আলু মই বইল কৰাতকে পোৱাতটো ভাল প গোন্ধ এটা ওলাই যে পুৰিলে
পোৱাটোৱেই ভালে লাগে বইলতকে হয়
হ
তৃহত পুৰা গ আছে
নহয় নহয় আমাৰ মানে চৌকা আছে
আছো আছে ন চৌকা থাকিলে ভাল কিন্তু চৌকাত নাই ইমান মন যায় চৌকাত যে অঙথাত যে আলু পুৰে বৰ ধুনীয়া লাগে খাই
উম
ঠাণ্ডা দিনত জুই ধৰে নয় আমাৰ তেতিয়া পুৰে কিন্তু মাজে মাজে আমি জুই পুৰাও যে কিন্তু তেতিয়া মানে সেই অত তাত আলু দিয়ে খাবলৈ ইমান ধুনীয়া লাগে ন
সেইটো অঁ এ বিলাহী এটাও পুৰি ল'ব লাগে বেঙেনা কৰিু লব লাগে পানী ঢালা ভাতৰ লগত খাই ভাল লাগে
অঁ পানী দিয়া ভাত লগত খাই বহুত তোম আকৌ পান দিয় ভাতটো খাব নোৱাৰো কিবা উজা আহি থাকেু
অঁ গেছ উঠে মই ভাল পাওঁ গে টেঙা হৈ যায় যে বস্তুটো
অঁ সেইটো কাৰণে
মোক খাওঁ বাৰু দেই সেইহঁ বম দিল
খাব লাগে অ' পানিয়ীয়া ভাতটো ভাল বোলে খোৱা
বাকী পঢ়া খ
অঁ পঢ়া শু নাই মাজে মাজে চাই আছো আৰু অলপ চলো এনেই সটো সিটো কিবা াম দিম বুলি ভাবি আছো যে তাকে সিও আৰু বাবু অকণমান ডাঙৰ হলেহে পাৰিব চাগে ন
তাকে পাই কি যে কৰো এইবাৰ তাকে দিওঁ নেকি এডিআৰই
অ দিবা আকৌ কেলে নদিবা
পঢ়ি পেলাই দিব পালে ভাল লাগে
স ন পা ক ভাল
উম যোৱাবাৰ সেই এপ্লাই কৰিলো পঢ়িবলৈ সময় নাপালো নিদি দি
অঁ অঁ যাবা নিদিলা ন অ' ম দিছিলো নাপালো উম, দি থাকোচোন বাৰু এইজো থাক কাল
সেইটোৱে সেইটোৱে
তাকে
এ তাকে পিছে দুপৰীয়া ভাত কিহে
হা
দুপৰীয়া খানাটো কিহে
অ ভাত আজি মাছ বনাব নেকি মাছ বনাইছে কিবা ভুল কাটি কাট আছে বল আলু এনেকুৱা কতি আছে আহ, বৃহস্পতিবাৰে হে নি আমি ঘ মানে শুক্ৰবাৰে আমাৰ মাছ মাংস খায়।
সসতিাৰ নিৰামিষ সোমবাৰে মঙলবাৰে নিয়মিষ।
আহ মং্গলবাৰেো খাই আমাৰ নিৰামিষ
অ', অ'। উম
অ'।
তকে
উম
উম, তাকে তাকে অ', তাক অ', হয়, হয়, মই সেই কৰিম বুলি ভাবো কিন্তু এই সময়ৰ অভাৱো যায় যিখিনি সময়ত কৰিম বুলি ভাবো উম, সেইখিনি সময়ত য় নাপাওঁ অ', সেইটো কাৰণে সেই তেনেকে মোক কেতিয়াবা মানে বিটালকো ৰখি যে কৰিম বুলি ভাবিও ৰখিছে মোক
এয়া তায়ো এয়া ল'ৰা-ছোৱালী হয় তাইৰ কৰা খান
উম তাই তাতে দুটা আৰু দিগদ পিকাৰে
দুটা অ হ'লেও যে পাৰিছে ন মই তাকে ভাবি থাকো তাইৰ কথা উ তাইক ধন্যবাদ দিবলগীয়া আৰু দুইটা ল'ৰাোৱালী চবালি কলেজ
আৰু দুইটা টুইনৰ নিচিনাই হৈ গলগৈ ন এবছৰ ইফাল সিফাল
ম এতিয়া সময়ততে মানে
অ তাই দিব দিব এ এ দ দিব ন হেৰি হাই কৰ্টৰ দিব নেকি
অ হাই কৰ্ট অ হয় দিয়া, সেইটো কথা কৈছিলে ব কম পষ্ট আছে ন এপ্লিকেট বহুত কিন্ত সেইটো মই নকৰিলো নাই কৰা মই উ হৈয়ো পোৱা নাই। এক্জামটোও খুব টাফ হ'ব যেন লাগিছে সেইটো। উম।
হ'ব নহ'লে আকৌ পিছত কৰিম অহ, অহ।